অ নদী খবৰ
ভাল তোমাৰ?
আছো ময়ো ভালে, তুমি ভাল আছা।
অ
কি কৰি আছা?
এ এনে বহি আছো, তুমি কি কৰি আছা?
মইয়ো এনেই আাছিলো এতিয়া ঘৰতে কি মাত্ৰ অলপ আগতে টিউশচন কৰাই আহিলো
অ তুমি টিউশন কৰোৱা নেকি?
অ এতিয়া বৰ্তমান টিউচনে পঢ়াই আছো আগতে জব কৰি আছিলো। স্কুলত দুই বছৰ আগত এতিয়া বাদ দিলো আৰু
অঁ তোমাৰ কিমান ডিগ্ৰী কমপ্লিট?
তুমি জব কৰা নে নকৰা? অ ডিগ্ৰী মোৰ মাষ্টাৰ কমপ্লিট হৈ গ'ল -
অ মইতো ফাছ মানে বিএ ফাৰ্ষ্ট ছেমত এডমিশ্যন ল'লোঁ
অ আচ্ছা আচ্ছা কি নাম তোমাৰ দিয়া চৰকাৰ?
অ
মোৰ নাম য়ংকা শৰ্মা
অ গম পাইছো
উম এনে আৰু খবৰ পাতি তোমাৰ ঘৰত কি কোনে কোনে আছে?
মোৰ ঘৰত মোৰ দাদা আছে মা আছে মই আছো মোৰ বা আছিলে তাৰ বিয়া হৈ গৈছে আৰু মোৰ এটা কু কুৰ আছে কুকুৰ, মেকুৰ এইবোৰ অকণ পুহো যে
অ মোৰো আছে পেট ডগ মোৰো আছে মোৰ ডগি আছে এটাত
অ আৰু আৰু একো নাই এইটো ডগ ডগী আছে অকলে
ডগী আছে মই আছো মোৰ হাজবেণ্ড আছে মোৰ শহুৰ আছে মোৰতো‌ বৰ্তমান কোনো নাই ঘৰত আৰু মোৰ মাৰ ঘৰত মই, ভাইটি, ভন্টি, দুটা বা বা দুজনীৰ বিয়া হৈ গ'ল
অ
আৰু মোৰো বিয়া হৈ গল ময়ো মোৰো বিয়াৰ বিছ বছৰ হ'ল।
অ তোমাৰ এইজ কিমান?
মোৰ টুৱেণ্টি ফাইভ ইয়াৰছ।
টুৱেণ্টি ফাইভ
অহ তোমাৰ।
মোৰ এইতটিন হেল্ল' হেল্ল' হেল্ল'
হেল্ল'
অ কোৱা?
এই
নেটটো প্ৰব্লেম দি আছে চাগে। হেল্ল'
তোমাৰ এই
হেল্ল' শুনি পাই আছ নে?
অ পাই আছো। তুমি?
শুনি পাইছা? নহয় মোৰ মানে নেটটো ডিষ্টাৰ্ব দি আছে চাগে।
অহ আজি অকমান নেটৱৰ্ক প্ৰব্লেম হৈ আছে, অ অ।
অহ। কি ৰান্ধিলা দুপৰীয়া?
দুপৰীয়াটো ভাত বনালো দালি, ৰুটি ভাজি। মোৰ মানে মোৰ অকমান বেমাৰ হৈ আছে ন ত মই বেছিভাগ ৰুটিয়ে খাওঁ।
অহ।
আৰু উম বাকী চবৰ কাৰণে ভাত ভাজি দালি সেইবিলাকে বনালো আৰু। গৰমত আৰু বেছি হেভি খাৱা বনোৱা নাই।
অ অ ঠিকে আছে, তুমি বনোৱা নেকি?
মইও বনাও মোৰ হাজবেণ্ডো বনাই কেতিয়াবা।
অহ মইতো বনাবই নাজানো।
ময়ো আগতে নোৱাৰিছিলো কিন্তু বিয়াৰ পিছত অলপ অলপ শিকিলো আৰু।
অহ।
শিকিবই লাগিব জানে বিয়া কৰাৰ পিছতো ছোৱালী হাততো শিকিবই লাগে।
অ অ।
সেটোৱে।
মোৰ ঘৰতো মায়ে চব কৰি দিয়ে ন মানে মই লাহে লাহে কৰো আৰু মাই স্পিতে- কৰে যে কাৰণ ম মোৰ লগত মাৰ লগত নিমিলে মাৰ ডিউটিও কৰে ন।
অহ মাহতটো এক্সপিৰিয়েঞ্চ থাকে ন। মা হেতৰ কথা বেলেগ।
অহ।
মা হেঁতৰ পুৰা এক্সপেৰিয়েঞ্চ থাকে সিহঁতক কোৱাৰ কোনো দৰকাৰে নাই। চটপট কৰি লয় চব কাম।
অহ। মই খালি দিম আমলেট এইবোৰ পানী গৰম দিম আমলেট। মোৰ দিনত পনীৰ তৰকাৰী আৰু ভে- ভেন্দি ভাজি ভাত আৰু দালি বনাইছিলে। আজি আমাৰ শুকুৰবাৰে যে আজি নিৰামিষ হয় সেকাৰণে।
অহ। অহ আমিও বেছিভাগ শুকুৰবাৰে, বৃহস্পতিবাৰে, শনিবাৰে, মংগলবাৰে আমিও নিৰামিষেই খাওঁ।
অ অ ইমান দিনে মেছোৱা চাৰিদিন।
অ চাৰিদিন মানে মই মানো সেজন নামানে লৰা মানুহৰ তেটো জৰুৰী নামানে ইমান দিন।
অঁহ, আমাৰ ঘৰত মানে মোৰ মোৰ দাদা আৰু মায়ে মানে মই নামানো। মানে সিহঁতে মংগলবাৰ, মংগলবাৰ শুকুৰবাৰ। নিৰামিষ খাই মই কেতিয়াবা মংগল বাৰ খাই লো নো ক'ৰবাত মই নামানো মই বাহিৰত ফাষ্ট ফুড এইবোৰ আনি কেনে খাই দিয়ো।
অহ ঠিকে আছে, বাহিৰতে খোৱা ঘৰৰ ভিতৰতো নোখোৱা ন।
ঘৰৰ ভিতৰত খালে মাই মাৰি পেলাব মোক। চব ধোৱা পাকলি কৰি থৈ দিয়ে ন।
উম উম উম এ এনেও কিছু বাৰ মানিবও লাগে।
অঁহ।
উমঁ।
তুমি কোনফালে থাকা।
মই জুতি খুছী শংকৰ সোতেল তুমি কত থাকা।
মইতো তোমাৰ এই বজাৰ যে আছে ন টাউনত মেইন বজাৰতটো যে। সেইফাৰ্মাত তাৰ পৰা অলপ যাব লাগে।
আচ্ছা।
ডাঙৰ বজাৰ তো আছে ন তাৰ পৰা অলপ যাব লাগে।
জাগাৰ নামটো।
জাগাৰ নামতটো মানে মৰা বুলি পাব নালাগে এক্স পুলিচ লাইনত সিফালে।
অ আচ্ছা আচ্ছা। ঠিকে আছে।
উম ৰাতি আকৌ বনাবা নেকি।
অ ৰাতি আকৌ বনাব লাগিব। তেতিয়াতো ৰাতিপুৱা আৰু দিনটো। গ'ল আৰু যেনে তেনে ইমাননো গৰম দিছে গৰমতটো আৰু যেনে তেনে পাৰ হ'ল আৰু এতিয়া চোৱা আৰু কি হয় ৰাতি আৰু কি বনাও কি নবনাও,
অ কোৱা তাৰ পিছত।
উম তুমি কি কি ষ্ট্ৰিম লৈ পঢ়ি আছা।
মই আৰ্টছ,
আৰ্টছ লৈছে কোন কলেজত।
অঁ এ দৰংগত,
হাঁ,
হেল্ল, দৰংগত লৈছো।
অ আচ্ছা। ঠিকে আছে ভালদৰে পঢ়া আৰু
অঁ তুমি কোন কলেজ পঢ়িছিলা।
মই ৰাধাকুন্দৰুৱা কলেজ আমৰি ফ তা পৰা কলেজ কমপ্লিট, কৰিলো আৰু মাজ মই ইকনৰ পৰা কৰিছো চেন্টাৰ তো গুৱাহাটীৰ ইউনিভাৰচিটিত, কৰে আৰু তোমাৰ এতিয়া আৰু বি এড কাৰণে মা মাৰি আছো আৰু চোৱা বি এডত কি হয়। মানে মোৰ অনাৰ্চ ছাবজেক্টখন মোৰ হিন্দী আছিলে ন ত', তে মানে হিন্দী চাবজেক্টখন এয়াতে নহয় আৰু ত' চোৱা চাগে মোক বাহিৰত যাবও লাগিব পাৰে মানে পাটনা ইউনিভাৰ্চিটিৰ পৰাও কৰিব পাৰো আৰু চ'গুৱাহাটীৰ বাহিৰে যাব লাগিব চাগে। তেজপুৰ ইউনিভাৰ্চিটিত নহ'বও পাৰে চাগে। আগতেটো হৈছিলে মই একবাৰ ফুৰি আহিছো তাৰ পৰা। তাতেও আছে শুনিছো তাতেও হিন্দী ডিপাৰ্টমেন্ট আছে আৰু অ মইও শুনিছো। মানে, অৱ মানে মোৰ। কি হ'ল মানে পাটনা ইউনিভাৰ্চিটিত মানে মোৰ সেইপিনে মোৰ চব চিনাকি আছে ন। মানে ফেমিলি মেম্বাৰ্চ হেতেও আছে আৰু তেজপুৰ সিপিনে মানে মোৰ কোনো নাই ফেমিলি মেম্বাৰ্চ। চত মই ভাবিছো মানে মই তাতে পাটনা ইউনিভাৰ্চিটি সি পিনে যদি মই যাওঁ পাটনাৰ চাইডে- তেনেহলে মোৰ মানে মোৰ নিজৰ চিনাকিও থাকিব আৰু মোৰ। পঢ়াটো ইষ্টিজ চ' মই ভাবিছো যে মই তাতে গৈ, ন পঢ়িলো
অঁ ঠিকেই আছে তেন্তে। ভালে একো কৰিব পাৰিবা।
এতিয়া বৰ্তমান আৰু কৰা নাই, অঁ অঁ এতিয়া সেইকাৰণে আৰু জবৰ কাৰণেও বেছি মাথা নাই- আগতে স্কুলত পঢ়াইছিলো দুইবছৰ আগত।
অঁ
ফোনত টিচিং কৰাইছিলো, এতিয়া বৰ্তমান- টিউচন হয় পূৰ্বাশা বিদ্যা নিকেতন প্ৰাইভেট স্কুল হয়। তাতে পঢ়াইছিলোঁ
অ
উম উম এতিয়া ভাবি আছো আৰু মানে স্কুলত এপ্লাই কৰিছো চোৱা আৰু কি হয়।
অঁ, এতিয়াতো টিউশনেও কৰাই আছা?
অঁ এতিয়া বৰ্তমান টিউশচন পঢ়াই আছো ঘৰতো আহে মই গৈ কিনেও কৰাওঁ।
কোনটো কোনটো ক্লাছৰ।
আপতু ক্লাচ তেনৰলৈকে অল চাবজেক্ট পঢ়াও। আৰু ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ সিহঁতৰ মানে লিটাৰেচাৰ চাবজেক্ট খন পঢ়াও।
অঁ সিহঁততো মানে এটা দুটা চাবজেক্টে পঢ়াই চাগে। মইওতো পঢ়িছিলো ন মানে মোৰ মোৰতো তিনিটা চাবজেক্ট পঢ়াইছিলে।
আচ্ছা আচ্ছা। সেইটো সিহঁতে আৰু কলেজৰ ষ্টুডেন্টছে আৰু মানে চব চাবজেক্ট নলয়ও না। সিহঁতে মানে পাৰ্টিকোলাৰ কিবা- চাবজেক্টৰ খিনি টিউচন পঢ়ে আৰু যোনটো সিহঁতক মানে টাফ লাগে আৰু।
অঁ মোৰ মানে- মোৰ মানে মোৰ হিষ্টি পলিটিকেল তাৰপিছত এডভান্স- বেংগলী লৈছিলো ন মই, মই সৰুৰ পৰা বেংগলী পঢ়িছো মোৰ সেইটো টান লাগিছে। এডভান্স মেট চাবজেক্টটো মানে কেনেকাই, বামণ বামণ- যেনে মন্ত্ৰ পঢ়ে।
অ অ, অ, অহ ও
মানে নৰ্মেল বেংগলী যে এডভান্স বেংগলী অলপ টাফ আছে।
অ টাফ আছে, এডভান্স টো এনেও টাফ হয় অঁ। উম উম উম
মই ইমান গান মানে ইমান পেজ লৈ লিখিছো পেজ লৈ লিখিছো তেতিয়াও মই ছেভেণ্টি পালো।
খাবা আৰু এনেও- যাৰ যাৰ চাবজেক্টটো তোমাৰ কি হয়, বেছিভাগ স্পেলিং এইবিলাকত মানে বেছি নাম্বাৰ চম্বাৰ বেছি কাটা হয়।
আৰু মানে তোমাৰ বহুত লিখিব লাগে ন এটা এনঞ্চাৰত মানে দুটা দুটা পেজ এনেকা কৰি লিখিব লাগে।
উম, সেই মাত্ৰা চাত্ৰা- বহুত দেখা হয় মাত্ৰা চাত্ৰাতে বেছি ভাগ কাটা হয়। এনেই তোমাৰ চব কিবা ঠিকে থাকে প্ৰনাউনচিয়েচন বিলাক চব কিবা ঠিকেই থাকে।
অঁ
উম আকাৰ ইকাৰ উকাৰতে মানে ভুল হৈ যায় মিষ্টেকতে। চিলি মিষ্টেকছে বেছিভাগ কাটা হয় নাম্বাৰ চম্বাৰ বেছিভাগ সেইবিলাকতে কটা হয়।
অ
উম কিউ কি মোৰো মানে অনাৰ চাবজেক্ট আছিলে নো অঁ তাকে- কি কি মোৰো অনাৰ্চ হিন্দী আছিলে ন ত হিন্দী লোৱাৰ পিছত মানে মইও মানে এইবিলাক প্ৰব্লেম মানে বহুত ফেচ কৰিছোঁ আৰু মানে সৰু সৰু চিলি মিষ্টেক বিলাক যিমান থাকে সেইটো মানে বেছি তোমাৰ চাবা বেছি ফকাচ কৰে আৰু সিহঁতে মানে।
মোৰ কি হৈছে জানা? মই ওৱানৰ পৰা মানে ওৱানাই একদম মানে ইউ কে জিৰ পৰা টেনলৈকে মই বেংগলী পঢ়িছো পুৰা বেংগলী। মই হিন্দী মানে তাতে হিন্দী নাইনতে হিন্দী আছিলে বা কি চব বেংগলী পৰিছ এটাই এচামিছ চাবজেক্ট আছিল ন। পিছত ট্ৰেইনত উঠি মানে ট্ৰেইনৰ পৰাই ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰ যিকো পুৰা এছামিচ হৈ গ'ল। তেতিয়া মোৰ ইমান প্ৰব্লেম হৈছে লিখিব ইমান প্ৰব্লেম হৈছে। মানে মই বেংগলীতে কথা পাতো বেংগলীতে লিখো তাৰপিছত ফট কোই এছামিছ আহি গ'লে তোমাৰ প্ৰব্লেম হ'ব ন।
অ অভিচ
এইকাৰণে মানে এই কাৰণে মোৰ নাম্ভাৰবোৰ বহুত কাটিছে মানে মই মানে দেখা এতিয়া যে যে যেতিয়া তুমি বৰ্ডৰ একজাম দিব যাবা